হেল্ল'!
অহ শুনা পাইছোঁ। কোৱা?
অ তাকে বোলো কিবা কৰি আছিলো বাহিৰৰে পাহৰি গলো কিবা কৈ আছিলো মই
তুমি মোক কিবা এয়াৰ কথা সুধিব বিচাৰি আছিলা। কিবা কামৰ কথা এটা কি আছিল ৰবা।
কামৰ কথা কি বা আছিলে পাহৰি গলো।
তোমাৰ কি কাম কৰিম মই কি কাম তুমি কাম বিচাৰি আছিলা বোলে কাম লাগে তোমাক
অঁ অঁ মনত পৰিছে অঁ অঁ অঁ অঁ মই এটা কাম বিচাৰি আছিলোতো তোমাৰ অ কম বুলি ভাবি আছিলো এই মনতে আহা নাহিছিলে। কিবা কাম আছে নেকি তোমাৰ ওচৰত মানে জনাত তোমাৰ মানে ঘৰৰ ওচৰত বা ক'ৰবাত?
তোমাক কেনে কাম লাগে মানে?
যিকোনো ধৰণৰ হলে হল ডাটা এন্ট্ৰি তোমাৰ একাউন্টেট তাৰপিছত তোমাৰ মেনেজমেণ্ট তাৰপিছত কি বুলি কয় এইটো চেলচ। তাৰ পিছত তোমাৰ এই যিটো হৈ থাকে কি বুলি কয় অ ফন যে কৰিব লাগে কাষ্টমাৰ চাৰ্ভিচ। ৰিলেচনশিপ।
সেইবোৰ নকৰা তুমি মইতো কোৱাতকে ভাল তুমি চেলচ নহলে একাউণ্টেৰ কাম কৰা যদি তুমি একাউণ্ট ভালকে পাৰা, তুমি কিহত লৈছা মেজাৰ কিহত লৈছিলা তুমি?
একাউণ্টিং আছিলে।
অ' আৰু টেলি টেলি জানা?
অঁ টেলিত প্ৰফিচিয়েঞ্চি আছে মোৰ।
বাহ! তে তুমি হে ক'ৰবাত একাউণ্টেচি কামতে সোমোৱা তেন্তে। অ' তোমাৰ ফেঞ্চি বজাৰত মোৰ আছে মোৰ এই ফেঞ্চি বজাৰত মোৰ এটা লগৰ চিনাকী আছে, তেখেত তোমাৰ এইবোৰ মালৰ কাম মাল মানে সেয়া এটা দোকান আছে ডাঙৰ হলচেলৰ দোকান লগা হৈছিল একাউণ্টৰ মানুহ মই তোমাৰ খবৰটো কম দিম দিয়া তুমি মোক তোমাৰ ৰিজিউমি আৰু তোমাৰ কিবা যদি আৰু চাৰ্টিফিকেট আছে এক্সপেৰেচনৰ বা টেলিৰে চাৰ্টিফিকেট কিবা যদি আছে।
নাই তেনেকুৱা এক্সপিৰিয়েনচ নাই মোৰ একদম ফ্ৰেছাৰ হয় মানে মই।
হয় নেকি দে তোমাক ওপৰত যন্ত্ৰণা দিব যে তোমাক মানুহ বোৰে।
হা?
অঁ ফ্ৰেছাৰ্ছ ওপৰত আজিকালি সেয়া নাই নহয় তোমাৰ। তোমাৰ সন্মান নাই তোমাক বৰ কষ্ট দিব।
ইয়াতে মানে কেনেহেনে এক্সপিৰিয়েনচৰ তোমাৰ কাম লাগে কামৰ বাবে তোমাৰ এক্সপিৰিয়েনচ নাই।
সেইটোৱে কথা, আমাৰ এক্সপিৰিয়েঞ্চ হ'ব যেতিয়া কাম কৰিব।
কাম নকৰিলে কেনেকে এক্সপিৰিয়েঞ্চ আহিব?
সেইটোয়ে তুমি তুমি কৰা কৰি চোৱা তেতিয়া মই তোমাক- সেয়া তোমাৰ নম্বৰটো আৰু তোমাৰ সেয়া দি দিম মই তোমাৰ ৰেজিমেনটো দি দিম। তোমাক কল কৰিব সিহঁতে। তোমাক জনাব কি- কেনেকা কাম, কি কৰিব লাগে, সেই হিচাপে তুমি যদি ভাল লাগে তুমি একমাহ কৰি চাবা। তুমি নকৰিবা। আৰু এনে বেলেগ মানুহ মই খবৰ ল'ম তেতিয়া।
অ' জনাবাচোন মোক চাই কিনে, মই যিকোনো ধৰণৰ কাম হলে হল খালি। কিবা তাৰমানে অলপ-
তোমাৰ আজিকালি কামত পইচা দিয়া বহুত কমি গৈছে গম পোৱা ন!
উম।
তোমাৰ আগত- ঠিক আছিল, তোমাৰ আজিকালি কামৰ মানুহ ইমান কামত কামৰ ল'ৰা মানুহ লাগে ন'।
উম।
চৰি। কাম লৰা কাম কম আছে, কাম লৰা বহুত আছে। এই কেইদিন মান আগতে তোমাৰ মোক মোক কেইজনে চা-জন মানে, ফোন কৰি এনেও দিগদাৰ দি আছিল, কাম লাগে কাম লাগে। পাই মই কৈছো পাই আমি- কাম মানি পত্তি কৰিব নোৱাৰি নহয়।
উম।
আহি আহ আহিব আহিব।
সেইটোয়ে। বাকী তোমালোকৰ ওচৰত ক'বাত ৰুম আছে নেকি? ৰুম এটা মোৰ প্ৰয়োজন আছিলে। হেল্ল'
এনেই ক'ত কোনখিনি জাগাত লাগে তুমাক?
পল্টন পল্টন বজাৰৰ ওচৰত। হেল্ল'
শুনা পাইছো।
হেল্ল' অ, পল্টন বজাৰৰ ওচৰত লাগিছিলে মোক।
অ' শুনা পাইছো কোৱা, পল্টন বজাৰত? অ'। পল্টন বজাৰত তোমাৰ এয়া আছে তোমাৰ। কিমান কেইটা ৰুম?
এটা ৰুম হলেই হ'ল। মই চিংগল পাৰ্চনহে মই থাকো ম তাত খানা পিনা খিনি এনেকুৱা।
বাথৰুম এটেচ লাগে নে তোমাৰ কমন ইউজ কৰিলে হ'ব?
কমন হ'লেও হ'ব কিমাননো হাগিবা।
কমন হলেনো কমতে হৈ যাব তোমাৰ চাৰি চাৰি হাজাৰ মানতে হৈ যাব।
আচ্ছা।
তুমি যে এটেচ লবাগে তোমাক ছয় হাজাৰ মান লাগিব তোমাৰ ছয় পাচ ছয় সাত।
আচ্ছা তোমাৰ যদি চিনাকি আছিলে মোক ক'বাচোন ক'বা গম পোৱা মানে তেনেকে।
হ'ব মই তোমাক নম্বৰ কেইটামান দি দিম, তুমি ইয়াতে খবৰ ল'বা।
আচ্ছা ঠিক আছে। বাকী তুমি ক'ত আছা এতিয়া?
মই তোমাৰ এই কাম চাম অলপ শেষ হ'ল আজি তোমাৰ এ। মোৰ দোকানটো চলি আছে ন।
উম।
তোমাৰ হ'লচেল দোকান দিছিলোঁ তোমাৰ।
আচ্ছা।
এই পন্টাউজৰ যে,
উম।
তাতে তোমাৰ সে আজিকালি তোমাৰ বিক্ৰী নাইয়ে নহয়।
উম বাকী তোমাৰ চব মেছেজ এটা আহিছে চোৱাচোন। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
অ' ঠিক আছে এইটো সিহঁতে এটা কথাইেে ক আছে আমি যোনটো আমি অহঁতে কৈ আছিলো এতিয়া।
আচ্ছা
এতে কৈ আছে যে তোমাৰ কামটো বহুত ওচৰত আছে সিহঁতৰ যিমান লাগে এ সেইটো সিহঁতে পাবই তোমালোকে যিমান তোমাৰ কাম টাস্ক কৰিব মানে যিমান টাস্ক আছে সেইবোৰমান সম্পূৰ্ণ কৰিব দিছে এ
তে কাইলৈহে ৰব তাকে কৈছে
অ সেইয়াই আৰু তোমাৰ।
তাকে কাইলে চাগে কল কৰিলে কামত নাহিব আকৌ।
হা।
কাইলৈ চাগে কাম কৰিলেও একো সুবিধা নহ'ব চাগে তাত আকৌ পে'মেণ্ট নাপাম চাগে আমি।
নাই নাই কালি যেতিয়ালৈ তোমাৰ ইহঁতে বন্ধ কৰি নিদিয়ে বস্তুটো।
উম।
ম তেজালটা ভুচাতো পাবা এ তমি।
আচ্ছা
মানে যি কয় এতিয়া মোৰ হলচেলৰ দোকান চলি আছে কি কৰি আছিলো ম অ হৈছিল এইটোোৱে মানে যিমান তুমি কামটো কামটো ভাবিছো পেমেণ্ পাব তুমি যে কামটো নহয় পেমেণ্ট নোপোৱা। সেইটোৱে কথা কি কৈছিলো আহ হলচেলত তোমাৰ আজিকালি তোমাৰ বজাৰ আজিকালি বজাৰ বিক্ৰী নাইএ তোমাৰ।
অ অ
আজিকালি তোমাৰ চাবা তোমাৰ এইিলা অনলাইন আহিছে ন ব্লী ইনষ্টামাৰ্ট এই ফ্লিপকাৰ্টটো আগৰ পৰা।
তাততো তোমাৰ ৰিটেইলতহে দামটো দে হ'লচেলৰ দাম ক'ত দিয় সেয়াতে?
সেইটো ৰিটেইলৰ দাম দিয়ে কিন্তু তোমাৰ হ'লচলৰ বিক্ৰী নাযায় নহয় তোমাৰ ৰিটেইলৰ মানুহ বিক্ৰী গলেতো আমাৰ আহিব।
সেইটো অ অৱশয় সেইহটো ক পৰা আনে তেনেহ'লে বস্তু বোৰ?
সিহঁতে তোমাইৰেক্াপাই তুমিাবা তোম তোমাৰ কমত কেনেক দিয়েহঁতে?
নাজানো।
কাৰণ ছোৱা এতিয়া তোমাৰ এতিয়া অকল ছোৱা এ হলচেলৰ পৰা আনিলে তোমাৰ খৰচা কেনেকে হব সিহতৰ মিলিব কেনেকে? এতিয়া চ ইহতে এতে অকল অকল আমি সেয়া দিব নালাগে সিহঁতে তোমালোকক অকল প্ৰফিট মাৰ্জিনটো নিিলে নহয় কাৰণ সঁত প্ৰফিটত মাৰ্জিনত তোমাৰ এয়া তোমাৰ ৰাইডাৰৰ পৰা লৈক নাই তুমি যোনে পিক কৰি আছে তোমাৰ মানে কাম। বস্তুটো উঠাই আছে আনি আছে মেনেজাৰ স কিৰ সমানৰ পইচা দিব লাগিব সিহঁতে।
উম
মাৰ্জিনটো তোমাৰ সমতক ক ডাইৰেক্ট এইটো বহুত কম হব লাগ মাৰ্জিন তোমাৰ ওপৰত হে ন ডৰে হেৰ পগি নে
কোম্পানী পৰা
কোম্পানী বা কনে নহলে সহঁত হ'বই নোৱাৰে হলেল বা কেনেকে চলৰ কিনিলো আমিহে আমাক দিব ন আমি সিহঁতক দি কি পইচা দিম সিহঁতক।
সেইটোয়ে হয়।
সেইকাৰণে তোমাৰ আজালি অলপ পইচাত অলপ কমিছে তোমাৰ বিক্ৰীতো কমিছে আগতকে। আগৰ তোমাৰ ফ্লিপকাৰ্ট আছিল। তোমাৰ এমাজম সেইবোৰে এতিয়া চবেই আৰম্ভ কৰি দিছে সেইগিলা
উম আজিকালিতো তোমাৰ গ গে লগ বাঢ়িঢ়ি গৈছে মানে।
অ হয় দিয়া। হয়
তাকে ৰাতি ৰাতিপুৱা তোমাৰ চাহ বজাৰ পৰা মানে অপেন দি আহিব।
অঁ
তাকৌ দহ মিনিটত তোমাৰ হেৰি দিব চাপ্লাই দিব মানে তোমাৰ ডেলিভাৰী দিব তোমাৰ কোনে যাব আৰু এই ৰদত। গমত তোমাৰ, মৰিবলৈ।
তুমি চোৱাহে নাই তুমি মই মোৰ লগৰ কেইটামান আছিল তোমাৰ বলি্্কীতৰ কাম কৰিছিল মানে সিহঁতে। তোমাৰ চৰ। মই চাইছো মই তোমাৰ ত্ৰিশ চল্লিছ বয়সৰ মানুহে কাম কৰিএ আছে।
উম।
বিচৰ পৰা লৈকে ত্ৰিশ চল্লিশ মানুহৰ বয়সৰ এতোমাৰ। সেয়া কৰি আছে তোমাৰ ডেলিভাৰী মাৰি আছে সিহঁতে তোমাৰ সেই বাইকৰ সে লাইটিং তুমি ক'ত পাবা চুইগিৰ ধৰি লোৱা তোমাৰ চমেটটো ধৰি লোৱা ক'ত মি লাইন নাপোৱা। তোমাৰ দহ বিশটা পোন্ধৰটা আইডা থাকে সিহঁতৰ। এটা জাগাৰে ষ্টৰৰ তোমাৰ বিশ পঁচিছ কে বেছি ৰাখে তোমাৰ।
উম সিহঁতৰ ৰখি নাই মানে সিহঁতে লাইন পাতি।
ৰখি থাকে মানে সিহতৰ ওপৰৰ অৰদাৰ লাগিলে সিহঁত সঁতৰ্ দিব।
তাকেইেতো এই বস্তু নিব ৰখি থাকে ইয়াতে।
ন সেনেকৈ অলপ টুক টাক কৰি চলাই আছে।
তাৰ কাৰণে প্ৰফিট মাৰ্জিন কিমান মান হয় তুমি এনেই ভাবা।
কাৰ মানে তোমাৰ গা ধুব গৈছোঁ।
উম মানে তোমাৰ প্ৰফিট মানে ইনকামৰ অধা হৈছে যিটো মানে। যিবোৰে মানে কাম কৰে তাত সিহঁতৰ ইনকাম কিমান মান হয় মানে ডেইলি?
হঁত তোমাৰ এইটো ৰাইডৰ ওপৰত কথা তুমি যদি এশটা ৰাইড মাৰিছা সেই হিচাপো। জবাব তুমি। ইনচেণ্টিভ থাকে ইহঁতৰ এশটা মাৰিলে ই এশ টকা বেছি পায়। প্ৰত্যকটো ৰাইদতে কমে পায় দহ পোন্ধৰছত্ৰিচ চল্লি কা দহ পোন্ধৰ টকা হয় বিশ। চাব পায় ইহঁতে।
আচ্ছা আহে। মানে যদি মই স্প্লেণ্ডাৰ লৈ কেনে ডেলিভাৰী মাৰিব যওঁ তেতিয়া কমকে পাম আৰু যদি মই আৰু আন ঠাইত যেতিয়া ডেলিভাৰী দিব যা তেতি মই
কিছুমান বুৰ্বক থাকে তোমাৰ আৰএন ফাইভভাৰ তাতে দেলিভাৰি মানুহ বোৰ যায় কিন্তু বেছিভাগ টেন্টৰে লৈ যায় মানে কম তেনেকুৱা গাড়ীয়েই লৈ যায়।
আতচ্ছা আৰন মই ফাইভ লৈ গ'লে মানে মই সোনকাল মাৰিব পাৰি ন বেছি ডেলিভেৰী মাৰিব পাৰিম।
এইটো তোমাৰ যে আৰু তোমাৰ জামটো গমেই পোৱা জামটো তোমাৰ। তিংগীত তোমাৰ ইয়াত ইয়াত তোমাৰলগত আছে নেকি তোমাৰ তাতে
মানে ডাওনলত দিয়া আছে এপটো আছে।
এপতো নহয় তোমাৰ তাতে তাতে তাতে দাগাত গাঁৱত।
কাম কৰাৰ লগত আছে মোৰ লগৰ কিছুমান চিনাকি আছে সিহঁতে কৰি আছে তাত। হেকানে টো সুধিলো কিমান মান ইনকাম হয়, নকয় নহয় সিহঁতে।
এটো গম পাইছো মানে তোমাৰ চহৰত তোমাৰ এতি ৰোধ তাতে আছে, ব্লিংকিত
উ উ তাত অচলতে তোমাৰ আঠ ঘণ্টাত কাম কৰি আছে কিছুমানে।
অ
দিয়া দিয়া দেহ হ'ব। যাও অলপ কাম কৰোঁগে। পানী অনা।